হাঁ।
হেল্ল' ভাল শুনি আছো দিয়া কনে- এনে আছো আপুনি কি কৰি আছে?
এ মচলা আলু খাই কিনে ম আপোনাক এবাৰ ফোন কৰি কিনে আপোনাৰ মানে এনোৰ আপাক ফোন কৰি কিনে অলপ খবৰ পাতি লওঁ।
হয় ময়ো আপোনাক ফোন কৰিব কে ওলাইছিলো। আমাৰ ইয়াত মানে- উৎসৱ হ'ব শংকৰদেৱৰ জন তিথি উৎসৱ। তাতে আহিব আপোনালোকে আপোনাৰ মা দেউতাকো লৈ আহিব।
মই এনে উৎসৱটো মানে কেতিয়া মানে হ'ব।
তাৰপিছতে আমাৰ উৎসৱটো আৰম্ভ হ'ব তিনিদিন হ'ব উৎসৱ। আহ প্ৰথম দিনা আমাৰ ম- মানে হেৰি এ ভ্ৰমণ হব ভ্ৰমণ মানে আপোনাৰ এই- উম। সে আমি মানে গোটেই- যিমান কি সেই শংকৰী মানুহৰ মানে গাঁও আছে বা ৰাস্তাই ৰাস্তাই আমি প্ৰচন কৰি প্ৰচেন কৰিম প্ৰথম দিনা ছেকেণ্ড দিনা আমাৰ মানে তাতে ভাত খাব। চা খুৱাব অলমান ডাঙৰ ডাঙৰ মানুহিলাক ভাসন দিব আমাৰ ইয়াত মানে ৰাতি দিনতো আমাৰ তাতে সলকৰ থাকিবহে নাম কীৰ্তন কৰি আৰু ৰা তি ফানচন
অ ঠিক আছে জনাম বাৰু ইমানে বলেনে, আমাৰ ইয়াতো মানে চব মানে সেই আমাৰ ইয়াত চব নহয় আমাৰ ইয়াতে মানে পচনে মানে এনে হে মানে খগন নিেখিলাই হয় তাতে বহু মানে মানুহ আহে আমাৰ বহুত মানুহ হয় আৰু বহুত মানুহে তাতে মানে এনেকে এনেকোন তাতে মানে নাইলো পাঁচ লাখ মাল এক লাখ দুই লাখ মাল মান মে মানে মানে ল ত বনাই বনালে সেইবিলাক মানে কিছুমানে নাননে কিছুমানে আকৌ এ সেই হিচাপে নে মানে কিছুমানে ত। আমাৰ ইহতো মানে মন্দিৰত মানে এই মানে বিচাৰে। মানে সকলো বিলাক, পাই আৰু সকলো মানে সঁচায় মিলি নাই মানে সেই আপুনি আহিলে আপোনাৰ বহুত মানে আহিব পাৰিব আপোনাৰ সময় সুবিধা মিলিলে মানে আপুনি আহিবই আপোনাৰ ভাল লাগিব তেতিয়া আপুনি গোটেইখিনি কথা আহিলে আপুনি ভাবিব মে ইমান হয় ইমান
হয় বাৰু নিজৰ কথা মই নাযাওঁ বুলিও নকওঁ যাম বুলিও নকওঁ যদি ভগৱানে নিয়ে তেতিয়া তেতিয়াহ'লে যাম দিয়ক
আপুনি ইচ্ছা কৰিলে আহিব পাৰিব বা আ আপুনি মানে আগতোহে আপোনাক মই জনাই দিম মানে কেতিয়া হয় সেতিয়া নহয় জনাই নিলে আপোনাক মই মনৰ ইচ্ছা মানে সিমান ধৰা হল লাৰু নিব বিচাৰিছে তাতে মন্দিৰত ধৰা হল মানুহ শুনিছে তেতিয়াহলে আপুনি মোৰ এনেও হ'ব নহলে আপুনি তাতে আহিও নিজে দি যাব পাৰিম
ঠিক আছে মই আপোনাক ফোন কৰিম বাৰু যদি মই যাওঁ আপোনাৰ হাততে দি দিম বাকী উৎসৱৰ দিনা মই যাম যদি মই কিবা কাৰণত যাওঁ আপোনাৰ হাততে মই দি দিম
অ এনে আপুনি চিনি নাপাই ইয়াক নো
এনে নামটো শুনিছোঁ যোৱা হোৱা নাই আজিলৈকে
হয় অ মানে আহি চাব আপুনি এদিন আহি পালে আপুনি প্ৰত্যেক বছৰে আহিব মন যাব মানে বহুত অ অ সহায় হব মানে তাকে বহুত বহুত অ বহুত মানুহে তাতেইযিমান যি বিচাৰিছে যিমান যি মানে হৈ লৈছে সকলোৰে মানে সকলো উন নয় হৈছে
বহুত শুনিছোঁ বৰহাটৰ মন্দিৰৰ কথা তাতে পৰিক--বহাগৰ মাহত কিজানি লাৰু দিয়া হয় প্ৰত্যেক বছৰৰ
হয় হয় অ হয় হয়
আছিল সেই মন্দিৰ টো জ্বলি যাওঁতে অকল পুথিখন বাছি বাছিল বোলে সেইকাৰণে সেই সত্ৰটো নাম পুৰা ভিতৰ সত্ৰ
হয় হয় আপুনি হেই পুথিৰ পালে আপুনি ললে
যাম যাম মই
বুজা নাই বাইদেউ অলপ মানে নেট'ৱকৰ অলপ মানে প্ৰব্লেম হৈ আছে
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
অ শুনি আছোঁ কক
হয় এবাৰ শুনিছিল কথাবিলাক
অ শুনিছোঁ শুনিছোঁ
হয় এনে আপুনি আহিব আমাৰ উৎসৱত
হে
ক'লে আমাক তাৰ এসপ্তাহ আমাৰ উৎসৱ আৰম্ভ হ'ব তিনিদিনীয়া উৎসৱ
হয়
পাওঁ তে
অ